হয়, কি কৰিছা?
আছোঁ এনে।
দ, মইও এনেই আছিলো ৰ'বা, ভাত-পানী খালা?
ৰ'বা।
শুনিছানে?
অঁ শুনিছোঁ কোৱা।
অ বোলো ভাত-পানী খালা?
অ খালোঁ ৰ'বা, তুমি খালা
অঁ মইও খালোঁ ৰ'বা, আজি ভালকে খোৱা নহ'ল। এইটো কি বুলি কয় তুমিতো ব্যস্ত নাই নহয় এতিয়া অলপ মানে প্ৰদূ প্ৰদূষণৰ বিষয়ে আলোচনা কৰিলোঁ হয়, কাৰণ প্ৰদূষণ যিহেতু বহুত হ'বলৈ ধৰিছে।
হয় হয় ব্যস্ত নাই দিয়া পাৰিম কোৱা হয় কোৱা
হয়, তুমি প্ৰদূষণৰ বিষয়ে কি ক'বা মানে প্ৰদূষণে আমাক কিমান দূৰলৈ ক্ষতি কৰিছে এহ মানে আমাৰ কিমানখিনি ক্ষতিপূৰ্ণ হৈছে বৰ্তমানলৈকে আৰু ভৱিষ্যতৰ বাবে আমি কিমান কি কৰিব লাগিব প্ৰদূ্ষণ ৰোধ কৰিবৰ বাবে।
প্ৰদূষণ হ'ব চাৰিটা যদি চাবলৈ যোৱা বায়ু প্ৰদূষণ পানী প্ৰদূষণ মাটি প্ৰদূষণ মাটি আৰু এই কি বুলি কয় শব্দ প্ৰদূষণ এই চাৰিটা মুঠতে চাৰিটা প্ৰদূষণ হয়। ত' আমি যদি এই এই প্ৰদূ এই প্ৰদূষনবোৰ বহুতো কাৰণত হয়। যিহেতুকে যি ক'বলৈ গ'লে মাটি আৰু উম পানী প্ৰদূষণ কবলৈ গ'লে মূলত পানী প্ৰদূষণ হয় এই কল কাৰখানা পৰা ওলোৱা লেতেৰা পানী। সেইবোৰ কল কাৰখানা নলাত নলা নদী পেলোৱা হয়, নদী পেলাই আমাৰ নদীৰ পানী দূষিত হয়।
তাৰ উপৰিও আৰু কল কাৰখানা পৰা যিবিলাক চব ধুৱা গেছ, সেই গেছবোৰ ওলোৱাৰ ফলত বায়ু প্ৰদূ্ষন হয়। তাৰ উপৰিও আমাৰ যি মটৰ চাইকেলৰ পৰা ওলোৱা শব্দ শব্দ সেইবিলাকৰ ফলত বহুতো শব্দ প্ৰদূষন হয়, আৰু কল কাৰখানাৰ পৰা ওলোৱা শব্দ শব্দবোৰৰ পৰাও বহুতো শব্দ প্ৰদূষণ হয়।
উম, হয়, হয় তুমি ঠিকেই কৈছা।
অ আৰু মাটি প্ৰদূষন কবলৈ গলে মাটি প্ৰদূষন হয় যে এই কৃষকসকলে কিছুমান মানে কিছুমান সাৰ প্ৰয়োগ কৰে বিশা ক্ত সাৰ, সোনকালে খেতি ভা মানে শা শাক-পাচলিবোৰ সোনকালে খাব পৰা কৰি তুলিবলৈ কিন্তু সে সেইবিলাক কৰা ফলত মাটিৰো প্ৰদূষণ হয়, ত' তেনেকুৱা প্ৰদূষণৰ বহুতো দেখিবলৈ পোৱা গৈছে তুমি কি ক'ব খোজা ইয়াৰ ওপৰত।
অহম হয়, হয়, তুমি কোৱাৰ ধৰণেই যে, প্ৰদূষণৰ মূল কাৰণ হৈছে আমাৰ মানুহবোৰ কাৰণ, মানুহ বিলাকে যি ধৰণে আজিকালি আহ সকলো ধৰণৰ কাম বিলাক কৰিবলৈ ধৰিছে প্ৰদূষণ নিশ্চয় হ'বই, কাৰণ আহ আজিকালি বিভিন্ন ধৰণৰ মটৰ চাইকেল। মটৰ চাইকেলৰ পৰা উৰুৱা ধোৱা, তাৰ পাছত সেইবিলাকে বায়ুত বহুখিনি প্ৰদূষণ সৃষ্টি কৰে, আৰু লগতে তুমি কোৱাৰ নিচিনাই যে, কল কাৰখানাৰ ধোঁৱা তাৰপিছত লেতেৰা পানী সেইবোৰ উম, মানে কোনো সু শুদ্ধ বা বিশুদ্ধ পদাৰ্থ খিনি নতৰাই নদীত চিধা পেলাই দিয়ে, সেইবাবে নদীৰ নদীত থকা জলচৰ প্ৰাণীসমূহ বহুত বিপদত পৰিছে আৰু জলজ অ মানে প্ৰাণীবোৰ মৃত্যুমুখতো পৰিছে। আৰু তুমি কোৱাৰ দৰেই যে, কৃষকসকলে আজিকালি বহুখিনি ৰাসায়নিক পদাৰ্থ আজিকালি মানে মাটিত দিব মানে মাটিত যিহেতু দিয়ে সাৰ প্ৰয়োগ কৰে। ফচল মানে বেছিকৈ বৃদ্ধি হ'বৰ বাবে। ত' সেইবিলাকেও মাটিৰ গুণাগুণটো নষ্ট কৰি পেলায় আৰু আৰু মই ভাবোঁ যে, মাটিৰ প্ৰদূষণ এটা বিশেষ কাৰণ হৈছে প্লাষ্টিক। মানে প্লাষ্টিক অকল মাটিৰ প্ৰদূষণে নহয়, এইবোৰ সকলো ধৰণৰ প্ৰদূৰ্ষনেই কৰে, কাৰণ আজিকালি প্লাষ্টিকসমূহ জ্বলাই দিলেও ধোঁৱাবিলাক ওলাই মানে প্লাষ্টিক জ্বলালেও ধোঁৱা ওলায়, তাৰপাছত আৰু প্লাষ্টিক মাটিত থ'লেও কাৰণ পচি নাযায়। সেইবোৰে আমাৰ উম মানে সকলোবোৰ পদাৰ্থতে আমাৰ প্ৰদূষণ কৰি আহিছে। আৰু তুমি কি ক'বা যে প্লাষ্টিক আমি ৰোধ কৰিব লাগেনে?
প্লাষ্টিক প্লাষ্টিকৰ ফলত প্লাষ্টিকবোৰ যিহেতু আমি পেলাই থ'লে প্লাষ্টিক বোৰ তোমাৰ মাটিৰ লগত মিহলি হৈ নাযায়। হেই তেনেকেই থাকি যায় তাৰ ফলত মাটিৰ যি উৰ্বৰতা উৰ্বৰতা ব কমি যায় তাতে মাটিত ভাল তোমাৰ খেতি বাতিও নহয়। হৈ নাই কোৱা। তাৰ প্লাছতিক যদি তুমি য'তে ততে পেলোৱা তাৰ ফলত তোমাৰ এই নলা আদি বন্ধ হৈ যায় তাৰ ফলত গুৱাহাটীত দেখি দেখিবলৈ পোৱা যায় বানে অ এইবিলাক প্লাষ্টিকৰ ফলত বহুতো সমস্যা হৈছে মই ভাবো যে প্লাষ্টিকৰ সলনি মানুহে যদি কাগজ বা কাপোৰৰ বেগ বা মোনা ব্যৱহাৰ কৰে, তেতিয়া হয়তো বহু পৰিমাণে আমি প্ৰদূষণ সঁচাই ৰোধ কৰিব পাৰিম আমি বুলি মই ভাবো।
হয় হয় আৰু দূষিত পানী সেইটো তুমি ক'বা কাৰণ যিহেতু দূষিত পানীৰ ফলত মানে দূষিত পানী যদিহে আমি সেৱন কৰো বা আমি ব্যৱহাৰ যদি কৰোঁ তাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে আজিকালি যেনেকে ধৰি লোৱা তুমি ডায়েৰিয়াই ধৰা তাৰপিছত টাইফইডে ধৰা বা কলেৰা জণ্ডিচ আদি বিভিন্ন ৰোগে মানে দেখা দিছে তুমি মানে দূষিত পানীৰ ওপৰত কি কথা ক'বা?
কিয়নো প্ৰদুৰ্ক্ষণৰ ফলত ইবিলাক পানীত দিয়া হয় নদীত যিবিলাক লেতেৰা পানী বই যায় কাৰন নদী তাৰ ফলত নদী বেয়া লেতেৰা হৈ পৰে তাৰ উপৰিও সেই সেৱৰৰ পৰাই তো মান সেই পানীবোৰ গা ধোৱে সেৱন কৰি লে মানুহৰ বেমাৰ হয়। তাৰ উপৰিও নদীৰ পৰা বহু তো জলৰ যিবিলাক জীৱ সেই জল জীৱ বিলাকো আৰু বহুত মৃত্যুৰ মুখত পৰে কিয়নো সেই লেতেৰা যি বিষাক্ত পাণী বহুতো সেই বিষাক্ত পানী সেই যেতিয়া সেই জীৱনতো পানী বিলাকে গ্ৰহণ কৰে বা খাই লয় তেতিয়া সিহঁতে মৃত্যুমুখত পৰে বহুত ভাবো যে এইটো বহুত ডাঙৰ সমস্যা এটা হৈছে কল কাৰখানাৰ পৰা বহুতো এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈ আছে মানুহ হওক বা আন জীৱ জন্তুৱে হওক
হয় হয় আৰু ক'বলৈ গ'লে প্ৰদূষণ বৰ্তমান বিশ্বৰ এটা মানে অন্যতম ডাঙৰ সমস্যা ত ইয়াৰ ফলত মানে মানুহ পশু পক্ষী তুমি কৱাৰ নিচিনা মানে সকলোবোৰে ক্ষতিগ্ৰস্তৰ আৰু মানে বিপদত পৰিছে, আৰু মোৰ মানে ক'বলৈ গ'লে যে মোৰ মতে যে গছ কটাৰ কাৰণোত বহুখিনি বায়ু প্ৰদূ্ষণ হৈছে, কাৰণ বায়ুত যিহেতু অক্সিজেনৰ মাত্ৰা এনেই কম, তাতে আৰু গছ কটাৰ ফলত অক্সিজেনৰ মাত্ৰা আৰু কমি গৈছে, আৰু দিনক দিনে কাৰ্বন ডাই অক্সাইড যিহেতু বাঢ়ি যায় আছে সেইবাবে গোলকীয় উষ্ণতাও বৃদ্ধ বৃদ্ধি পাইছে, আৰু গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ লগতে আমি মানুহখিনিৰ মানুহখিনি বহুখিনি ক্ষতি হৈছে, হয় সেইবাবে আমি গছ কটাটো ৰোধ কৰিব লাগে, মানে চাফ চিকুণৰ লগত আমি গছ ৰোপণ কৰা আৰু গছ কটাৰ পৰা আমি বিৰত থাকিব লাগে বুলি মই ভাবো। তুমি কি ভাবা যে গছ কটাতো আমি কিমান দূৰৰ বাবে অপৰাধ?
হয় হয় তুমি নিশ্চয় একেবাৰে ঠিক কথাই কৈছা, কিয়নো যিহেতু আমি গছ গছনি মানুহে কাটিছে, মানুহে গছ গছনি ভাগ কাটি কেনে মানুহে সেই কৰিও ঘৰ বান্ধিছে, বা কল কাৰখানা আদি বহুত ডাঙৰ বনাঞ্চল ধ্বং কাটি কেনে বা এইবিলাক বনোৱা ৰাস্তা ঘাট আহিলে বহুতো অট্টালিকা বা তেনেকা বহুত বস্তু বনাইছে মানুহে। ত' তাৰ ফলত তোমাৰ কি হৈছে আমাৰ পৰিৱেশত গছ সংকট গছনি নোহোৱা হৈ পৰিছে।
তাৰ ফলত মানুহে মানে আমাৰ মানুহে ভাল পৰিমাণে অক্স অক্সিজেন না নোপোৱাকৈ তাৰ ফলত মানুহৰ হাৰ্টৰ বেমাৰ হৈ মৃত্যুমুখত পৰা দেখিবলৈ পোৱা যায়। ত' মই ভাবোঁ যে এইবিলাক ৰোধ কৰিবলৈ মানুহে যদি গছ পুলি ৰুই তাক ভালকৈ সকলোৱে যদি বেছিকৈ নহয় এটা দুট টাকৈ যদি সকলোৱে ৰুই তাক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰে তেতিয়া হয়তো বহু, বহু পৰিমাণে আমি ভাল অক্সিজেন পাবলৈ আমি পা মানে ভ লাভ কৰিম আমি এনেকুৱা ভাবোঁ! তুমি কি ভাবা?
হয়, হয়, তুমি ঠিকেই কৈছা আৰু গছ পুলি ৰুলেই নহ'ব তুমি কোৱাৰ নিচিনাকে পালন আৰু য মানে যত্নও কৰিব লাগিব ভালদৰে, যাতে ডাঙৰ গছৰ পুলিটো যে ডাঙৰ হয় আৰু আমাক ডাঙৰ হৈ আমাক ছাঁ দিব পাৰে, আমাক অক্সিজেন দিব পাৰে।
হয়, হয়, কিন্তু আজিকালি দেখিব পোৱা যায় যে মানুহে গছ গছনি নোৰুই! কিন্তু মানুহে কি কৰে বিশ্ব পৰিৱেশ দিৱস মানে দেখাই কিনে গছ পুলি ৰুই! ত' গছপুলিডালৰ প্রতিপালন নকৰে কিন্তু। ত' তেনেকুৱা কৰিলে, কৰি লাভ নাই কিয়নো বছৰত বেছি নালাগে এটা হ'লেও গছপুলি যদি ধৰি ভালকে প্ৰতিপালন কৰে আমি আৰু বহুতো লাভ হ'ব!
হয়, হয়, তুমি ঠিক কথা কৈছা আৰু আমি সকলো প্ৰদূষণৰ বিষয় তেই কথা পাতিছোঁ, আৰু তুমি কোৱাৰ নিছিনা শব্দ প্ৰদূষণৰ বিষয়ে আমি কিছু কথাও আঁতৰাব পাৰোঁ, কাৰণ শব্দ প্ৰদূষণৰ এটা বহুত ডাঙৰ এটা বিষাক্ত বুলি ক'ব পাৰিম, কাৰণ শব্দ প্ৰদূষণে আমাক বহু দূৰলৈকে ক্ষতিগ্ৰস্ত কৰিছে অকল মানে আমাক বুলিয়ে নহয়, যেনে ধৰা তুমি আজিকালি চৰাই চিৰিকটিয়ে ধৰা তাৰপিছত মানে সকলোখিনিকে আজিকালি বহুফালৰ পৰা মানে ক্ষতিগ্ৰস্ত কৰিছে আমাক শব্দ প্ৰদূষণে। তুমি কি ভাবা যে শব্দ প্ৰদূ্ষনৰ মূলত কি, কিৰ পৰা শব্দ প্ৰদূ্ষণ হয়?
মটৰ চাইকেল!
হয়, হয়।
আৰু তাৰ উপৰিও যে কল কাৰখানাত যি সেই মেচিনৰ যি শব্দ ত' এইবিলাক প্ৰদূষণ হৈছে। কিন্তু আমি যদি এই শব্দ প্রদূষ কিন্তু আমি খোৱা যা
হয়, হয়। কোৱাচোন কোৱা?
ক'ত গৈছিলা কোৱা?
আহ মানে উম মূলত তুমি কোৱাৰ নিচিনাই হয়। যান বাহন আৰু বিশেষকৈ ক'বলৈ গ'লে যে আজিকালি বহুত আহ বোমা মানে ফটকা আজিকালি সেইবোৰ যতে ব্যৱ্হাৰ কৰে মানুহবিলাকে বিয়া হওঁক তাৰ পাছত দেৱালী হওঁক আদি। সেইবোৰত যেতিয়া ব্যৱ্হাৰ কৰে তেতিয়া এটা মানে শব্দ প্ৰদূষণে সেই প্ৰদূষণে চৰাই চিৰিকতিৰ লগতে মানুহকো বহুখিনি ক্ষতিগ্ৰস্ত কৰে। হয় নে নহয় বাৰু?
হয়, হয় নিশ্চয়, সেই বোমা যেতিয়া ফুটোৱাৰ ফলত শব্দৰ প্ৰদূষণ লগতে তুমি দেখিবলৈ পোৱা যায় বায়ুৰো প্ৰদূষণ হয় বহু পৰিমাণে। তাৰ পৰা যেতিয়া ব'ম, ব'মটো যেতিয়া ফাটে ন
হয়, হয়। ঠিক কৈছা। আৰু আজি তোমাৰ লগত কথা পাতি পেলাই মোৰ খুব ভাল লাগিল। আৰু এনেকৈয়ো যাতে আমি আগলৈ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি যাব পাৰোঁ, মই ভা ব, আমি এনেকে আলোচনা আৰু কথা পাতি যাম।
নিশ্চয়, নিশ্চয় মোৰ বহুত ভাল লাগিল তোমাৰ লগত আজি এইটো বিষয়ৰ লগত আলোচনা কৰি। আগলৈও পাতি যাম দিয়া এনেকে কথা আমি।
উম, দিয়া ৰাখিছো।
দিয়া ঠিক আছে।